মই মানছোঁ।
অ বিশাল ক।
গুড গুড মৰ্ণিং।
আ গুড মৰ্নিং ক।
জিম গেইছিলি আজি?
যাবি দেই জিম যিটো বৰষুণৰ উত্তাপ দিছে ৰাতিপুৱাই।
কেইটা বজাত পৰা দিছিলে বৰষুণ?
এ বহুত সোনকালে দিছে সিহঁতৰ টাইম কলি ত ভয় খাবিয়ে।
অ অ।
সেইটো টাইমত তই উঠি পৱাই নাই চাগে আজিলেকে।
কেই তাত?
কিবাই আজি হলে ক'বা নোৱাৰি ত।
হয় নেকি। অ ঠিকে আছে। মানে উঠি কেনে ভাত খালো ৰ।
কিহে দি?
এ এইটো ৰঙালাও চব্জি আছিল সে।
হয় নিকি।
উম। কিবা এটা দিছো মই পাইছা নেকি?
উম উম।
অ কথা শুনছা নে নাই?
এইবিলাক হেনোকাই মালবিলাক সেনেকাই মই।
কালিৰ পৰা মানে হে কৰি আছে।
কোনদিনা দিছে মেছেজ।
এই মাত্ৰ মানে ৰাতিপুৱা চাৰে দশটাত দিছি। মই কৈছো মহ উৎসু হে। তাৰপিছত মানে এতিয়া এতিয়া আকৌ দিছি। মই কৈছো মই গা-পা ধুই উঠি কিনে সেই কৰি আছোঁ। ঐতে দিছে মোক এনেকে কোৱা বুলি ইয়াৰ কি লগৰ নোহোৱা হ'ল নেকি?
নাই পাহ তে জানে কেন কে মৰি আছে।
উম সেইটো তোক তোক কিয় নকৰে।
মোক নকলে মই যে সেইতো কৈ থৈ দিছোঁ।
অহ ঠিকেই আছে।
মোৰ ৰিচাৰ্জ নাই না কি
উম উম। বাকী মই ভাবছো আজি তোৰ লগত মই উন্নত নগৰ সভ্যতা হিন্দু সভ্যতাৰ বিষয়ে অলপ আলোচনা কৰোঁ।
অ অ
হিন্দু সভ্যতাটো কেৱল মানে ভাৰতীয় মানে উপ মহাদেশৰেটো নহয় ন সমগ্ৰ বিশ্বৰ মানে এটা গুৰুত্বপূৰ্ণ অধ্যায় হে। মানে এই সভ্যতাটোৰ উন্নত নগ- গ'ল, পাছত পৰিকলল্পনা বাণিজ্য হওক, স্থাপিত হওঁক, কৃষি হওক, শিল্প হওক। আৰু মানে সমাজখনৰ সংগঠনৰ মানে এটা অনান্য উদাহৰণ দাঙি ধৰিছে, এনে তই সিন্ধু সভ্য তা বুলিলে কি বুজা?
সিন্ধু সভ্যতা মানে চা হিন্দু সভ্যতা মানে খ্ৰীষ্ট পূ্ব মানে ছাব্বিশ চনৰ পৰা মানে ঊনৈশ চনৰ ভিতৰত মানে বিকশিত হোৱা, বিকশিত হোৱা মানে ত উন্নত নগৰ আৰু। আৰু ইয়াৰ মূল বিকাশ আছিল মানে সেই আৰু সিন্ধু নদী আৰু ইয়াৰ কাষত আৰু হিন্দু নদীৰ যিবিলাক উপনদী আছিল সেই উপনদীসমূহৰ উপত্যকাত আৰু মানে।
মানে এই এই মানে হিন্দ হিন্দু নদী উপত্যকাতো মানে মানে হিন্দু সভ্যতাটো মানে মেইন আছিল আৰু সিন্ধু নদীৰ ওচৰত আৰু সিন্ধু নদীৰ যিবিলাক উপনদী আছিল সেই উপনদী বিলাকৰ উপত্যকাত আছিলে আৰু মানে
অ এনেই তোৰ এই সভ্যতাটোৰ আৱিষ্কাৰ কেনেকে হৈছিল?
হিন্দু সভ্যতা মানে বিংশ শতিকাৰ আৰম্ভণিতে হৈছিল আৰু বিংশ শতিকাৰ আৰম্ভণিতে পত্ৰতন্ত্- এই খননৰ জৰিয়তে মানে এই সভ্যতাটোৰ মানে যিবিলাক ধ্বংসাবেশ আছিলে আৰু সেইবিলাক তাৰ হৈছিল আৰু ইয়াৰ পিছত মানে ভাৰতৰ যিবিলাক ইতিহাসবিদ আছিল আৰু সেই ইতিহাস বিদসকলে বুজি পাইছিল। যে এ ভাৰতীয় উপমহাদেশত মানে এক অতি মানে উন্নত প্ৰাচীন সভ্যতা। তা আছিল আৰু এইটো।
সেনেকে মানে আও সেই ছিল আৰু আৱিষ্কাৰ হৈ গৈছিলে আৰু।
আচ্ছা নে তোৰ ইয়াক হিন্দু সভ্যতা বুলি কিয় কোৱা হয়।
আচ্ছা, হিন্দু সভ্যতা বুলি কোৱা কাৰণে মানে বহুত আছে কাৰণ চাবি সভ্যতা মানে যিবিলাক মানে গুৰুত্বপূৰ্ণ নগৰ আছিল আৰু এই নগৰ বিলাক মানে চব ইন্দাজ ভেলী ইণ্ডাছ ৰিভাৰৰ মানে ইণ্ডাছ ভেলী নহয় ইণ্ডাছ ৰিভাৰৰ মানে উপত্যকাৰ ওচৰতে আছিল আৰু আৰু ইয়াক হৰপ্পা চিভিলাইজেচন বুলিও বা হয় কাৰণ এ মানে আহ কাৰণ মানে ইয়াতে প্ৰথম যিটো আহ মানে স্থান আৱিষ্কাৰ হৈছিল, সেইটো মানে হৰপ্পা আছিল আৰু।
অ এনে
হাৰাপ্পান চিবিলি চিভিলাইজেশ্যন বুলিও কয়।
অ অ এই বজাৰ ত মানে উল্লেখযোগ্য নগৰবোৰ কি কি এনে?
এই সভ্যতাৰ উল্লেখযোগ্য নগৰবোৰ হৰপ্পা হওক মহেন- জ্বলাৰো আছে, থলা বিৰ আছে, লথাল আছে, কালিবাং কালিবাংগান আছে। ৰাখি গাড়ী আছে এইবিলাক মানে এইবিলাগ যোগ্য কেন্দ্ৰ আৰ্মী।
আচ্ছা। এনেই তোৰ হেৰি এই সভ্যতাৰ মানে ডাঙৰ বৈশিষ্টটো কি আছিল আটাইতকৈ?
বৈশিষ্ট্যটো কি আৰু মানে নগৰখন সুপৰিকল্পিত আছিল আৰু। তাৰপিছত পকা ইটাৰে ঘৰ বিলাক পকা ইটাৰে নিৰ্মাণ কৰা আছিল। বা ৰাস্তা - ঘাট বিলাক ভাল আছিল। বা আৰু মানে ৰাস্তাটো সম কুনীয়া আছিল আৰু, আৰু নলা নৰ্দমা যো ব্যৱস্থা আছিল সেই নলা নৰ্দমাৰ ব্যৱস্থাটো উন্নত আছিল আৰু পানীটো যিটো ওলাই যায় আৰু পানী নিষ্কাশনৰ ব্যৱস্থাটো সেইটো মানে সুব্যৱস্থা আছিল আৰু। এইকেইটাই বৈশিষ্ট্য আৰু।
উম, আৰু ইতে মানে মানুহৰ ঘৰ কেনেকুৱা আছিল?
তাতে মানুহৰ ঘৰ বিলাক সেই বেছিভাগৰে মানে পকা ঘৰ আছিল আৰু ইটাৰে নিৰ্মাণ কৰা পকা ঘৰ আছিল। আও আৰু সেই আছিল আৰু বহু ঘৰতে মানে নিজৰ কোঁৱা আছিল। বা স্নানঘৰ যিটো বাথৰুম বুলি কোৱা হেৰী আছিল বা নলা নৰ্দমাৰ ব্যৱস্থাটো আছিল। মানে সেই আৰু মানে এইখিনি বস্তু থকা মানে মানে অতি উন্নত আছিল আৰু সেনকা আৰু বহুত ধনী আছিল আৰু সেইটো ভবা যায় আৰু।
আচ্ছা আৰু মানে মহেঞ্জোদাৰোৰ মহান স্নানাগাৰৰ গুৰুত্ব কি?
মহেঞ্জোদাৰোৰ মহান স্নানাগাৰৰ গুৰুত্বটো সেয়ে চা মহান স্নানাগাৰ মানে এই সভ্যতা বিলাকৰ এটা বিখ্যাত স্থাপত্য আছিল আৰু। আৰু যিসকল মানে সেই সময়ত ইতিহাসবিধ আছিল। এই ইতিহাসবিদসকলে অনুমান কৰিছিল যে ইয়াক মানে ধৰ্মিয় অনুষ্ঠান বা সামাজিক সমাবেশৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু।
আচ্ছা মানে দৌৰিয়ে মানে জীৱিকাৰ মূল ভিত্তিটো কি আছিল? সিহঁতৰ
অ জীৱিকাৰ মূল হে ভিত্তি হে আছিল কৃষি আছিল আৰু মেইন তাৰ উপৰিও মানে গম আছিল জপ ধান আছিল তিল আছিল মটৰ, কপাহ এইবিলাক মানে বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰিছিল আৰু কাৰণ মানে নদীৰ যিটো পানী নি আৰু উৰ্বৰা মাটি মানে কৃষিটোক মানে ভাল কৰিছিল আৰু মানে।
উম আচ্ছা আচ্ছা। এইটো তেওঁলোকৰ বাণিজ্য কেনেকুৱা আছিল?
বাণিজ্যটো সেই আৰু বাণিজ্যটো মানে সেই আৰু স্থলপথ আৰু জলপথ দুয়োটাতে চলি চলিছিল আৰু বাণিজ্যটো আৰু বিশেষকৈ লথাল বুলি এটা মানে বে বন্দৰ আছিল মানে আৰু এয়াৰপৰ্ট আছিল। য'ৰ পৰা মানে সেই আৰু বিদেশলৈ মানে। বাণিজ্য কৰা হৈছিল আৰু মানে মানে স আ যিবিলাক মানে সামগ্ৰী উৎপাদন হৈছিল সেই সভ্যতাটো সেই সভ্য সামগ্ৰী বিলাক মানে ৰপ্তানি কৰা হৈছিল আৰু বিদেশলৈও। লথাল ব্ৰা বন্দৰ বন্দৰটোৰ জৰিয়তে আৰু
অ অ আৰু তেওঁলোক মানে কি কি শিল্পত পাৰদৰ্শি আছিল?
তেওঁলোকে মৃৎশিল্প আছিল ধাতু শিল্প গহনা নিৰ্মাণ কৰাই হওঁক। বা পাথৰৰ যিবিলাক মণি আছে। তাৰপিছত শংখ বুলি শংখ আমি মুকুতাবিলাক কওঁ যে সেইবিলাক বা তাম হওঁক কাঁহৰ শি কাঁহৰ সামগ্ৰী তৈয়াৰ কৰাত মানে দক্ষ আছিল আৰু।
আচ্ছা আৰু বাণিজ্যত কেনেকৈ নিয়ম বজাই ৰাখিছিল?
বাণিজ্যত সেই আৰু তেওঁলোকে মানে অ যিবিলাক মানে সেই আছিল আৰু ওজন বা জোখা সামগ্ৰী বিলাক আছিল সেইবিলাক সেইবিলাক মানে বহুত ভাল ব্যৱহাৰ কৰিছিল আৰু মানে তাৰ ফলত মানে বাণিজ্যটো মানে অধিক সংঘটিত হৈছিল আৰু।
অহ অ। এটো সেই কি বুলি কয় তেওঁলোকৰ মানে নিজৰ ভাষা কি আছে? ভাষা আছিল নেকি?
অ মানে সে মানে সেই বহু আগতে যিবিলাক চিলমোহৰ আছিল বা বহুতো লিপি আছিল আৰু। এই লিপ বিলাকত মানে। দে দেখা পোৱা গৈছিল বহুতো চিহ্নযুক্ত বস্তু দেখা পোৱা গৈছিল। কিন্তু এই লিপিবিলাক মানে এতিয়া সম্পূৰ্ণ সম্পূৰ্ণে মানে উদ্ধাৰ হোৱা নাই আৰু। মানে ভাষা বুলি বেলেগ নাছিল আৰু মানে যিবিলাক ছিল মৰ আছিল বা যে বস্তুবিলাকত যিবিলাক চিহ্ন দেখা গছিল সেই সেনেকাই মানে ভাষা হিচাপে ব্যৱহাৰ কৰিছিল আৰু।
অ তেওঁলোকৰ মানে সেইটোৰ ধৰ্মীয় বিশ্বাসটো কেনেকুৱা আছ-
ধৰ্ম বিশ্বাস মানে স এ তেওঁলোকে মাতৃ দেৱীৰ যিটো মূৰ্তি আছে। বা গছ হওক, পশু হওক আৰু উৰ্বৰতাৰ প্ৰতি পোৱা গৈছ- ছিল আৰু। আৰু কিছুমানে ধৰ ভাৰতৰ ধৰ্মীয় ধাৰণাৰ সৈতে মানে কিছু সাদৃশ্য লক্ষ্য কৰিছিল আৰু। আৰু যদিও মানে এই বিষয়ে মানে সি
উ উ হাৰি এইটো সমাজ ব্যৱস্থাটো কেনেকুৱা আছ-
সমাজখন সুংগতিত আছিল আৰু। আৰু যিটো নগৰ পৰিকল- পনা আছিল সেইটো মানে আহ মান সন্মতভাৱে নিৰ্মাণ কৰা গৈছিল আৰু মানে তাৰ প্ৰমাণ এটা আছে আৰু।
অ আচ্ছা আৰু তেওঁলোকে মানে কিমান উন্নত আছিল।
তেওঁলোকে ধৰ সেই আৰু সেই সময়ত মানে অ যিটো মানে হস্তশিল্প আছিল আৰু। সেই হস্ত শিল্পটো মানে এটা উন্নত সমাজ আছিলে আৰু সেইটো জনা মানে বহুত ভাল আছিলে আৰু তাৰ উপৰিতে স্থাপত্য নলা ব্যৱস্থা ধাতুৰ ব্যৱহাৰ জামিতি পৰিকল্পনা এইবিলাক মানে এইবিলাক ক্ষেত্ৰতো উন্নত আছিল আৰু।
অ আৰু তেওঁ মানে এই সভ্যতা কিয় ধ্বংস হ'ল পিছত?
এই সভ্যতা মানে ধ্বংস তো মানে ইতাৰ মানে একোৰে যিটো কাৰণ সেইটো কাৰণ নাই। কিন্তু ঠাইত মানে নদীৰ গতিপথ সলনি হোৱা বা জলবায়ুৰ পৰিৱৰ্তন হোৱা। সৰাং বানৱাৰৰ অৰ্থনৈতিক পৰিবৰ্তন এই কেইটা কাৰণে মানে মেইন বুলি কয় আৰু গৱেষক বিলাকে আৰু তাকে মানে মেইন কাৰণটো সেইটো গম পোৱা নাই আৰু।
আচ্ছা মানে আমি এই সভ্যতা টোক মানে আন সভ্যতা লগত কেনেকে তুলনা কৰিব পাৰো।
অ এইটো সে এ যিটো এনচেণ্ট ইজিপট আছে আৰু মেচপটজিয়াম চিভিলাইজেশচনটো আছে। তাৰে সম সমে সভ্যতা সভ্যতা বা নগদ পৰিকল্পনা মানে নলা ব্যৱস্থাৰ লগ- ঘত মানে তুলনা কৰিব পাৰোঁ আৰু।
অ মানে তোৰ সেই আৰু আজিৰ সমাজে মানে এই বস্তুৰ পৰা কি শিক্ষা ল'ব পাৰে?
আজিৰ সমাজে আজিৰ সমাজত সেই আৰু ত যিহেতু সেই সময়ত নগৰ বিলাক সুপকল্পিত আছ- ছিল বা পৰিষ্কাৰ পৰিছন্নতা আছিল নলা নৰ্দমৰ ব্যৱস্থাটো উন্নত আছিল বা পানীৰ ব্যৱ- প্ৰস্তাৱনা ভাল আছিল আৰু যিবিলাক বস্তু নিৰ্মাণ কৰি সেইবিলাক মানসম্পন্ন আছিল আৰু। সেই এইবিলাক মানে শিক্ষা ল'ব পাৰে এইবিলাক।
এনে এই প্ৰত্নস্থানবোৰ সংৰক্ষণ কিয় প্ৰয়োজন?
কাৰণ চাবি এইবিলাকহে আমাৰ ঐতিহাসিক সম্পদ আৰু। আৰু যদি এইবিলাক আমি সংৰক্ষণ কৰিলে মানে সেই আৰু ভৱিষ্যত প্ৰজন্মই মানে নিজৰ যিটো ইতিহাস আছে সেই ইতিহাসৰ বিষয়ে জানিব পাৰিব বা নতুন নতুন গৱেষণাৰ মানে সৃষ্টিৰ মান- মানে সুযোগ পাব বা এইবিলাক পৰ্যটকো মানে চা চৱাই অহা চাব আৰ মানে চান্স থাকে আৰু।
অ অ মানে তোৰ সেই আৰু সিন্ধু সভ্যতাই মানে আমাক দেখায় আৰু হাজাৰ হাজাৰ বছৰ আগতে যে মানুহে উন্নত নগৰ বিজ্ঞান কৃষি হওঁক, বাণিজ্য হওঁক। সামাজিক সংগঠন মানে গঢ়ি তুলিছিল আৰু
উম।
ই মানে এটা গৌৰৱময় ইতিহাসৰ উজ্জ্বল অধ্যায় আৰু।
অ অ সেইটোৱে।